অ, কোৱা?
ঐ, আজি বহুত গৰম পৰিছে, সাঁতুৰি আহো ব'ল।
যাবা নেকি!
পাৰি।
ব'লা, ব'লা, বহুত গৰম প, আমাৰ এইফালেও একদম মানে মূৰ বেয়া হৈ গৈছে।
উম।
ওলোৱা। যাওঁ হেৰিফালে যাওঁ ন'হলে, মেডিকেলৰ ফালে যাওঁ, নি আই টিৰ ফালে।
অ, পাৰি ন যাব, পাৰি যাব সাতুৰিব।
কোনফালে যোৱাটো ভাল হ'ব?
ঘোঁৰামাৰীৰ ফালে গ'লে বেছি ভাল হ'ব।
ঘোৰামাৰী ফালে যাওঁ ন! উম, ঘোঁৰামাৰীতো পুখুৰীহে!
পুখুৰী নহ'লে ক'ত সাতুৰিবি?
এ, পুখুৰীত সাঁতুৰিলে মানে, এখন মেডিচিন-চেডিচিন দিয়া থাকে ন, অকণ ভাল নহয় মানে।
অ, টে মেডিচিন নি দিয়া তেনেকা নদীয়ে-চদীয়ে পাৰি।
ন'হলে তেলিয়াৰ ফালে নদী এখন নহয়, তাতে সাঁতুৰোগে বেছি দ' নাই, এইকন জেগাত ভাল হ'ব সাঁতুৰিব। অ, এতিয়া চোন-তোন মাৰি দিয়ে যে পুখুৰীত বেয়া।
অ, সেইটো হয়, নদীত যাব পাৰি, কিন্তু নদীত বহুত ৰিক্সি হৈ যায় অ।
মানে বেছি হেৰি নাই, পানী বেছি মানে এনেকে দ' নাই।
উম।
তাতে মানে নদীৰ ওচৰতে ভালকে মানে ভেতা-চেতা দি থোৱা আছে, সাঁতোৰে মানে এইকন জেগাত। অলপ আছে, দেৰ ডিঙিমান পানী হ'ব।
অ, আৰু কোনোবা যাব নেকি?
যাব, মোৰ লগৰ দুটা মানকো লৈ লওঁ।
অ', লগৰ দুতামান ন, উলিয়া যাই যদি ব'ল।
স্কুটিখন লৈ আহ, ময়ো স্কুটীখন লৈ লওঁ, গোটেই কেইটা গুচি যাওঁ, ইয়াৰ পৰা কিমান মন দূৰ হ'ব চাগে?
ইয়াৰ পৰা বাৰ কিলোমিটাৰ মান।
অঁ', বাৰ কিলোমিটাৰমান হ'ব ন?
উম।
মোৰ বাইকো এতিয়া মানে স্কুটীখনৰ মাইলেজটো ঠিকেই দি আছে বাৰু, এশ টকাৰ তেলত আপ-ডাউন হৈ যাব।
অ', এশ টকাত কিমান বাৰু আপ ডাউন মাইলেজ?
মানে মোৰ মাইলেজ এতিয়া ফিফটি মান পাওঁ, ফিফটি ফিফটি ফাইভ মান পাওঁ। মই ভাবিছিলো বেছি দূৰ হ'ব নেকি, সেইকাৰণেহে মানে মই ভাবা নাছিলো, এতিয়া যাব পাৰি। বেছি দুৰো নহয়, এশ টকা তেলতে আপ-ডাউন হৈ যাব।
অ', স্কুটি স্কুটিখনৰ এনেই চাৰভিচিং- চাৰ্ভিচিং কৰিলি নাই?
নাই চাৰ্ভিচিং কৰিবলগীয়া হৈ আছে, কৰা নাই বাৰু, আৰু অহা মাহত হ'ব চাগে। চলিছে আৰু বেছি নাই, বিশ হাজাৰ চলিলে হাৰ্ভিচিং কৰিম এতিয়া, আৰু মানে দুশ ডেৰশ কিলমিটাৰ চলিলে চাৰ্ভিচিং কৰিব হৈ যাব।
এইবাৰ চাৰ্ভিচিং কৰিলে মবিল ফিল্টাৰটো আৰু এইটো কি বুলি কি কয় চা মবিল টো আৰু এটা হেৰি এইটো গি গিয়াৰ অইল সেইটো ভৰাই দিবি, তেতিয়া আৰু মাইলেজ পাবি।
অ, সেইটো দি দিব লাগিব ভৰাই পেলাই, চব দিম আৰু গাড়ীখন মানে ভালকে বনাব লাগিব আৰু মোৰ মিৰৰ কেইখনো খুলি থোৱা আছে।
অ', লগাই লবি লগাই লবি। নহলে আজিকালি জানই ন, ক'ত-ক'ত চেকিং বহে।
কিমান চালান কাটি আছে। ঠিকেই নাই। এত, টাউনতে।
দে সাঁতুৰিব যাব পাৰি ন?
পাৰি। পাৰি। নদীতে সাটোৰিমগ আৰু ন, পুখুৰীলে হেৰি নকৰোগে নেকি। এই ঘোৰা মাৰি অকণমান আগত নদী এখন আছে। যে,
আজিকালি পুখুৰী বিলাকো বহুত লেতেৰা নহয়, মানুহে বে বেয়া বস্তু পেলাই। উম, জাবৰ জোথৰ চব পেলাই। লেতেৰাই পিয়াজ তেনেকুৱা পানীত সতুৰিলে, আহ সেয়াই আৰু
প্লাষ্টিক শ্লাষ্টিক পেলাই গোটেই চব বৰবাদ কৰি দিছে।
আজিকালি মাকোবাৰ বেলেগ হেৰি দেখ মানুহ এটাই চেক কৰিছে। চবতকৈ বেছি লেতেৰা গংগা পানী খিনিয়ে পাইছে। কিমান পি এইচত কিমান লেতেৰা পাইছে?
সেইটোতো, আঠ হাজাৰ নে চাৰি হাজাৰ মান আছিল হবলা, এশ, এশ শ চল্লিশৰ ভিতৰত থাকিলে সাঁতুৰিব পাৰি আৰু গা চা ধুব পাৰি। ইয়াত ইমান আছ মানে আৰু কি কম, মানুহে মানে গা পা ধুই পেলাই পৰিষ্কাৰ হব যায় বা পাপ ধুবলৈ যায়। গংগা নদীত এয়া অৱস্থা হৈছে সেয়া।
এয়া কি কবি আৰু, এ আজি আজিকালি এইবিলাকে আৰু আৰু এই ৰ'দৰ আজিকালি গৰম দেখিছে নাই? এয়া গৰমৰ এয়া
কাৰণে চব পলিউচনৰ কাৰণে চব হৈ আছে। এয়া
এয়া পলিউচন তাৰ পিছত, আজিকালি যিমান যি পায় গছ চছ চব কাটিছে। এনে গছ গছনি পা যিমান গছ গছ গছনি কাটি আহিছে। তেনেকুৱা গোলকীয়া উত্তপটো বৃদ্ধি-বৃদ্ধি পাইছে ন।
অ', এই দ্বীপৰ বিলৰ অৱস্থাও যি হৈছে। ইমান আগতে ভাল আছ ছিলে জুবিন দায়ে কৈ গৈছিলে। তেতিয়া এতিয়া কি হৈ গ'লে অৱস্থা গ গোতে গছ কাটি ৰাস্তা বনোৱাৰ কাৰণে।
সেয়াই আৰু কি কবি ক?
উম', সেইকাৰণে, এইবিলাকৰ একমাত্ৰ কাৰণ মানুহে, মানুহে চব লেতেৰা কৰে। নদীত পেলাই সেইগাল। সেইটোয়তো, নদী চদী চব লেতেৰা কৰিছে। নষ্ট কৰিছে।
চাফা চিকুণ কৰিব লাগে ন, যিকি, যিকি নহক মানুহৰে কামত আহে ন।
হয়। সেইটোটো, নদীৰ কাৰণে এতিয়া ভাল মানে কিবা এটা হব লাগিছিলে, চাফা তাফা কৰাৰ পিছতো। মানে তেতিয়াহে মানে অকমান গংগা নদীখন পৰিষ্কাৰ হল হয়। যিমান লেট আছে, আৰু ঠিক নাই। এতিয়া তাত সোমালে কিমান বেমাৰ চেমাৰ হয়। মানুহৰ চাগে আৰু মানে তাত
এইটো মানুহৰ এইটো মানুহ এটা নিজৰ দায়িত ত', নিজৰ নদীখন পুখুৰীতটো চাফা কৰি ৰখা। এয়া, এ', মানুহে নিজেই নিজৰ প্ৰাকৃতিক সম্পদ বিলাক নষ্ট কৰি আছে, আৰু কি কব
উম', চবটকে ডাঙৰ এতিয়া গছ গছনিৰ অৱস্থা চ আৰু কি ক'ম আৰু ৰাস্তা ৰাস্তা বহলৰ কাৰণে কিমান ডাঙৰ ডাঙৰ গছ কাটিছে। তাৰ বিপক্ষে এজোপা গছ ৰোৱাত
অ', ৰোৱা নাই। সেইটো বহুত ডাঙৰ বেয়া ক কথা হৈছে দেই।
কিছুমানে বাৰু ৰৈছে সেইটো ভাল কৰিছে। কিন্তু বহুতে মানে গছৰ হিচাপত তেনেকে হেৰি ৰোৱাই
এই গছ গছ কাটি অহাৰ পিছৰ পৰাই চ আজিকালি পলিউচনটো বেছি হৈছে
সেইটোৱে, সেইটো
গাড়ী মটৰৰ উৎপাতো বহুত, গাড়ী মটৰ আজিকালি মানুহৰ ঘৰে ঘৰে চব গাড়ীয়ে পলিউচন, মানুহ এটাই খোজকাঢ়ি যাবও নোৱাৰা হ'ল, এইকনপা সেইকনলৈ গাড়ীখন নহ'লে আজি কালি।
ফেক্টৰী বিলাকৰ যি লেতেৰা এইবিলাক পানী চানি গৈ বা ধোৱা চোৱা সেইবিলাকে চব মানে তাই কৰি নদী চদী নষ্ট কৰিছে।
আগৰ দিনৰ মানুহৰ পেত বেমাৰও নাছিল একো নাছিল কষ্ট কৰি খাই ক'বালৈ গ'লেও চাইকেলখন মাৰি লৈ যায়।
সেইটোৱেই টো।
ভাল আছিলে আৰু পৰিশ্ৰম কৰি থাকি ন আগৰ দিনৰ মানুহ সেইটো কাৰণে আজি জালি সৰুতে পোৱালি বিলাকৰ দেখা নাই হোৱা নোহোৱা বেমাৰ হৈছে।
সেইটোৱেই এইবিলাক কি কি মানে অৱস্থা বেয়া হৈ গৈছে তাৰ পিছত আজিকালি বেতেৰী স্কুটি কেইখনৰ অকণ ভাল হৈছে আৰু
আমি কিন্তু এটা কাম কৰিব পাৰোঁ বুজিছ আমি যদি এটা নিজৰ মানে এইটো কি বুলি কয় গছ গছনি ৰোৱাৰ পৰা আদিলৈ পৰিষ্কাৰকৈ কৰা এটা এন জি অ' খুলিব পাৰোঁ কিন্তু আমি কেইজন মান লগ হৈ লগৰ
অ কেইজন মানে কৰিব পাৰি তেতিয়া চব চাফা কৰি পেলি চব মানে প্লাষ্টিক চালষ্টিক যত পেলাইছে সেইখিনি। মানে ভালকে চাফা কৰিব পাৰোঁ আৰু।
উম এন জি অ' তেনেকে এটা খুলি পেলাই। তেনেকে খুলিব পাৰি আমি এতিয়া বন্ধ কেইদিনটো সেইবিলাকেই কৰিব পাৰোঁ ন।
খোলা মানে কি আৰু এইবিলাকৰ কিবা বেলেগৰ পৰা আশা কৰি লাভ নাই আামি মানে গোটেইখিনি মিলি পেলাই নিজেই মানে ধৰ অলপ কষ্ট কৰি চাফা কৰি মানে নাম কৰিব পাৰোঁ আৰু
উম সেইটোৱে আৰু কি কবি কোনেও আজিকালি আগ্ৰহে নকৰে চবৰে নিজৰ ওপৰতে ব্যস্ত।
সেইটোৱেইটো আমাৰ ইয়াৰ চবৰে আচলতে ক'ব গ'লে এইটো মানে চৰাইদেউত চবেই ব্যয়ৱসায় কৰি আছে। কৰি কৰি আছে। সেইবিলাকে কিন্তু সময় নাপায় কিন্তু আমি যোনবিলাক ল'ৰা মানে ধৰ অকল ব্যয়ৱসায়ৰ লগত জড়িত। আমি অলপমান হলেও সময় উলিয়াই এইবিলাক মানে চাফা চিকুণ কৰিব পাৰোঁ। সিমান খিনিতো আমাৰ আছে আৰু মানে আমি মিলি জুলি সেই খেতি কাম কৰিব পাৰোঁ।
সেইটোৱে আৰু যদি ইমান কৰিবও নোৱাৰা যদি ওচৰে পাজৰে গছ গছনি ক'বাত নথকা জেগাত গছ গছনি জোপাই জোপাই কিনাৰে কিনাৰে লগাওঁ নহ'লে নহ'লে আহ এই বজও
এই মোৰ লগৰ এজনে এইবিলাক কামত মানে অকমান ভাল এই চোৰেন আলি যে
উম
ইও কামত মানে অকণমান ভাল।
অ এতিয়া কি কৰিবি আৰু
এতিয়া সেইটোৱেইটো গোটেইখিনি মিলি পেলাই কাম এটা কৰোঁ।
অ
বাকী তুমি ক'ত আছা?
মই এনেই ঘৰৰ গুৰিত আছিলোঁ তাৰমানে এই লগৰ জোৰাই মানে হেৰি গছ গছৰ পুলি এটা আনিছিলোঁ এই নিম গছৰ পুলি এটা
অঁ
তাকে ৰুম বুলি আহিছিলো আৰু ঘৰতে মানে আৰু, এই ৰ'দ যে গোটেই, চা পোৱা জেগা অকণ নাই, বহিবলৈও কৰিবলৈও, দিনত
তোমাৰ নিজৰ কাৰণেও ভাল, ঘৰত এনেও সেউজীয়া গছ গছনি লাগেই।
অ', আৰু নিম গছজোপা ঘৰত থাকিলে বহুত বেমাৰ ব্যাধিৰ পৰাও হেৰি হয় ন?
অ', হয় হয় বাৰু, এতিয়া মানে কি হয় সেইটো কাৰণে এতিয়া পলিউচনৰ কাৰণে দেখিছাই এতিয়া ইমান মানে এতিয়া বৰষুণো নাই, বৰষুণ আগতে কেনেকুৱা হয় মানুহ খেতি কৰিবৰ কাৰণেও পথাৰত পানী নোহোৱা হৈছে। আমাৰ আকৌ এইফালে পানীয়ে নাই, এতিয়া বৰিং বহাই বহাইহে পানী দিছে। এতিয়া কঠিয়াই ৰুব পৰা নাই, কেনেকে যে হালেই বাব পৰা নাই এতিয়া, কি হ'ব এতিয়া ভগৱান জানিব আ
আৰে চবৰে আজিকালি ধা খেতি কৰিবলৈও বহুত পইচা, ৰোৱনীকে কিমান পইচা দিব লাগে আজিকালি
সেইটোৱেতো, টেক্টৰ আছেই।
আৰু আজিকালি প্ৰায় নিজৰ মাটি, পথাৰৰ মাটি পৰি থাকে খেতিয়েই নকৰা হ'ল। চবেই চাকৰি মাথা
উম, চবেই চ
নিজৰ, নিজৰ, নিজৰ কালচাৰেলৰ চাক কৰি বাহিৰে একো নেদেখাই হ'ল মানুহে। নিজৰ নিজৰ কালচাৰেল হেৰিটো যেনেক খেতি কৰি হেৰি আগবঢ়াব পাৰি, উম অ', আমাৰ ইয়াত আহি পেলাই বেলেগৰ মানুহে আহি বেলেগ কৰি পেলাই ধনী হৈ গৈ আছে। তে আমাৰ ইয়াৰ মানুহে একো কৰিবই পৰা নাই, আগবাঢ়িবই পৰা নাই। উম, সেইটোৱে আৰু
এতিয়া তোমালোকৰ কি খেতি কৰি আছে?
আমাৰ এয়া এইটো কি, জহা, বৰা, তাৰপিছত আইজোং, পৰিমল এইবিলাক লগাব আৰু।
অ', এই পানীৰ যি অসুবিধা হৈছে, তোমালোকৰ ফালে বৰষুণ দিছে নাই?
বৰষুণ নাই দিয়া, মাজতে এদিন দিছিলে, তাকো এ কি কবি আৰু, যিটো বৰষুণ দিলে আৰু পানীয়েই নহ'ল, পানী নৰসেই।
এইবিলাক বিপদ হে চাপিছে আৰু চব, কি হব এইবাৰ
এয়া জেগাই জেগাই বহুত জেগাত বানপানী আকৌ ইফালে।
হেইটোতো, আমাৰ এইফালে বৰষুণৰ টোপাল এটাও নাই, যিহে গৰম! এতিয়া আমি এতিয়াহে কথা পাতি আছো, গা ধোৱা কথা দেখিছই
অ, অ, কিছুমান জেগাত যে বেলেগ আমাৰ ইয়াততো অকণ, তাৰমানে আমাৰ নৰ্থ ইষ্ট আছাম এইফালে ফালেতো আমাৰ হেৰি কমেই।
অ', উম
ৰ'দটো অকণ কমেই, বেলেগ দেশত মানে গছ গছনি নথকাৰ পৰা এনেকুৱা ৰ'দ হৈছে যে ৰাচ তাত এখন গাড়ী থলেও, গালি চেকা পৰ্যন্ত গলি গৈছেগৈ।
অ, ‌
এইয়াই আৰু, তেওঁ মানুহে এটাত এটা হেৰি উদ্দেশ্য লৈ কৰা নাই যে আকৌ, হে পৰিবেশটো হেৰি কৰোঁ বুলি। তেওঁ মানুহৰ মাথাত সোমোৱা নাই এতিয়ৈকে।
উম, আমাৰ এতিয়া দিনক দিনে, দিনক দিনে ভূপৃষ্ঠৰ পানীও কমি কমি গৈ আছে এইবিলাক কৰোঁতে কৰোঁতে, এতিয়া কিমান মানে তোমাৰ এতিয়া কিমান চব সাগৰৰ পানী, এইবিলাক কিবা ভাল কোম্পেনী চোম্পেনী ভালকে বনাব লাগে, হয় নাই, এতিয়া সাগৰৰ পানী যাতে মানে আমি খাব পাৰোঁ বা এইবিলাক কিবা কৰিব পাৰোঁ তেনেকুৱা এটা কোম্পানী কোনোবাই খুলিছে নহয় আমেৰিকাত আছিল নে ক'ত? এনেকুৱা আমাৰ ইয়াত ভালকে এটা বঢ়াব লাগে।
বৰ আৰু এটা কেছোঁ বৰ এতিয়া পেট্ৰল হেৰি হৈছে, পেট্ৰলত ইথানল মিলাব ওলাইছে এ এক লিটাৰ ইথানাম বনাবলৈ কিমান দচ হাজাৰ পানী লাগে তাতোতো কিমান পানী গৈ আছে তই ভাৱ তেতিয়ালেকে কি তে ইথানল
সেইটোয়েটো এয়া ইথানেলৰ এতিয়া কিমান পলিউচন হৈছে মই এয়া চচিয়েল মিডিয়াত পায়ে আছো এ তিয়া।
মানুহে ভাবিছে ইথানল হেৰি কৰা বা পলিউচন ফেচবুক মই তেনেকে নচলাও বাৰু দে দে কিন্তু আৰু এটা কথা গম পোৱা নাই? ইউটিউব চাওঁ, ইনষ্টাগ্ৰামো তেনেকে নচলাওঁ।
অ।
কিন্তু এতিয়া আৰু এটা কেছো আছে নহয় এইটো কি বুলি কয়, ইথানল যে মানুহে ভাবিছে পলিউচন কমিছে, পেট্ৰলত হেৰি কৰাৰ পৰা কিন্তু ইথানল কোম্পানীটো যোনটো যে ইথানল বনাই আছে সেইটোৰ পৰা কিমান পলিউচন পলিউচন হৈছে সেইটো মানুহে গমেই পোৱা নাই। মানুহে চচ, মানুহে চচিয়েল মিডিয়াত দিয়ে আছে উম।
ময়ও পাইছো এয়া ৰিল-চিল পায়ে আছো এতিয়া ফেচবুকতো পায়ে আছো ইউ টোব - চিউটোব চবতে পাওঁ, ইথানেলৰ কোম্পানীটো যোনডাল অৱস্থা কৰিছে সেইবিলাক মানে এতিয়া কি কম আৰু চব দেখিয়ে আছে মানুহে কিন্তু হ'লেও এতিয়া ইথানলৰ কোম্পানীটো কোনো বন্ধ কৰিব পৰা নাই বা সেইটো পকাই গৈ আছে এতিয়া ই টুৱেণ্টি কৰিলে এবাৰ ই টি ফাইভ কৰিব শুনি আছো, ই এইটটি ফাইভ কৰিলে কি হ'ব ইয়াৰ গাড়ীৰ আগৰ পুৰণা গাড়ীৰ মাইলেজ চব কমিব, গাড়ীৰ অৱস্থা গা বেয়া হৈ যাব সেইটোতো এতিয়া কি হুবা হয় নাই ক?
এতিয়া যদি আমি উঠি অহা প্ৰজন্মই যদি কিবা এটা কৰিব নোৱাৰা পিছলৈ ভৱিষ্যত কি হ'ব এতিয়াই এইটো অৱস্থা ভাৱ?
সেইটোয়েতো এয়া আকৌ পিছত বহুত বেয়া হ'ব মানে কণ্ডিচনটো এতিয়া মানে এতিয়া মানে ভাবি আছে এতিয়া সৰু সৰুকে কিন্তু যেতিয়া সময়ত গম পাব ডাঙৰ বি পদ চাপিব যেতিয়া তেতিয়া চব বন্ধ কৰিব।
অ।
মোৰ মই আগৰ প পেট্ৰলটো ঠিক। কে আছিলে এবাৰ জানো কি আকৌ ই এইটি ফাইভ কৰিব আকৌ ৱ গেনাৰ এখন উলিয়াইছে নহয় কাৰ এখন ই এই টি ফাইভত চলিবলৈ এই চব
কি কবি আৰু আৰু এই মানুহে আজিকালি পানী অযথা নষ্ট কৰে। পানী তাৰ মানে ব্যৱহাৰ মূলত নষ্ট কৰি হেৰি কৰিব নোৱাৰে উম।
পানী কোনফালে গৈ আছে গমেই নাপায়, ইমান নষ্ট হৈ আছে বাকী বেলেগ জেগাৰ মানুহে পানীৰ কাৰণে কিমান তৰপি আছে।
আগতে মা আগৰ দিনৰ মানুহে নদী পানী পায় বা পুখুৰী পানী পায় খায়, আজিকালি পুখুৰী পানী, নদীৰ পানী এনু
বা এতিয়া সেয়া পুখুৰী নদীৰ পানীতো পুুখুৰীটোতো কৰে, মেডিচিন চুনমৰা পানীৰ পৰা এইবিলাক খাবই নোৱাৰা, ন নদীতে যি লেতেৰা প্লাষ্টিক যি জাবৰ